হেল্ল,
হেল্ল,
অ, কি অ, হেল্ল, অ, শুনি আছো।
কি কৰি আছা।
এই, এনেই ঘৰৰ আগফালে বহি আছো আৰু কি কৰিম।
অ, বাকী ভাত পানী হ'ল।
ভাত পানী খালো উম, তই খালে নে নাই।
এয়া মই খালো।
উম,
এ, মই এয়া তোমাৰ নিউজ এটা পাইছিলো মানে। নে, বাতৰি এটা পাইছিলো এই কিবা তোমাৰ। প'ষ্টবিলাক ওলাইছে বোলে নতুন অসমৰ-অসম চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি কাৰণে কিবা ওলাইছে এ চৰকাৰি চাকৰি কাৰণে প্ৰিপেৰেচনটো কৰি চাই চাবৈ ন'
প্ৰিপেৰে্চন কৰি আছো অ'।
অ', তাকে, এপ্লাইতটো কৰা মানে কৰিবা নে?
এপ্লাইতটো কৰিব অ', কৰিব লাগিব।
তাকে এতিয়া ওলাইছেও আজিকালি তোমাৰ প্ৰতিযোগীও বহুত হৈ গৈছে নহয় অসম চাকৰি বিলাকত এতিয়া অসমৰ বুলিয়ে নহয় তোমাৰ পাৰ গোটেই দেশৰিল কৰা হৈ গৈছে
অ', বহুতো চাকৰিতে প্ৰতিযোগিতামূলক হৈ গৈছে বহুত।
সেইটোৱে তোমাৰ আজিকালি আৰু কিমান কৰিবা তাকে মই ভাবিছো এ এ মই তোমাৰ আমাৰ ওচৰৰে টাউনতে মানে তোমাৰ কম্পিউটাৰৰ মানে নতুন কৰ্চ এটা ওলাইছিলে চাৰে মোক ফোন কৰিছিলে অ', প্ৰশিক্ষণ তোমাৰ কম্পিউটাৰ ক্লাছ আৰু প্ৰশিক্ষণৰ অ'। এ আই এৰ ওপৰত তোমাৰ মানে শিকাব আৰু।
অ'।
তুমি এবছৰীয়া কৰ্চ এটা কৰিলেই হ'ব।
অ'।
আজিকালি তুমি জানাই এতিয়া এ আই চ এ আইটে চ'ব চলে। মানে তোমাৰ ইয়াত লাগে অ' কি কি তুমি ঘৰতে বহি থা সকলোৰণৰ কাম কৰিব পাৰ ন' আৰ্টিফিচিয়েল ইণ্টেলিজেন্ বুলি যাক কোৱা হয় আন এটা নাম তোমাৰ মানে এই অ', তুমি শিকিবা নেকি? তানে প্ৰশিক্ষণতটো ল'বা নেকি? ল'লে মানে আমাৰ ভাল থাকিব। অ', তাৰ কাৰণে মেনলি এ তেনেকুৱা বস্তুিলাক প্ৰথমতে জানি ল'ব লাগ লগে সুধিবও পাৰে ন' এতিয়া। এয়া এতিয়া অসমত এ মানে অসমীয়াত কৃত্ৰিম বুদ্ধিমতা বুলিও কোৱা হয় এ আইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ।
অ', এয়াই আহোতে আমাৰ বহুত সুবিধা হৈছে।
উম, তাকে এতিয়া তোমাৰ এয়াই দেখিছাই ন ইয়াৰ এটো তোমাৰ কিবা মানে মূল বৈশিষ্ট্য বিলাক কেনেকুৱা ইয়াৰ এইবিলাক তেনেকা বস্তু শিকাব, শিক্ষাৰ ক্ষেত্ৰত মানে এতিয়া এই শিক্ষাৰ ক্ষেত্ৰতো এ আইৰ কিমান অৱদান তুমি দেখিছা এ আইৰ ওপৰত। এতিয়া, এ আই অহাৰ পিছততো আমাৰ এডিটিং বিলাকৰ মানে অলপ যোনবিলাক, কিছুমান যোনবিলাক বস্তু আমি এডিটিং ব্যৱহাৰ কৰো সেইবিলাক এ আইৰ জৰিয়তে আমি সোনকালে কৰিব পৰা হৈছিলে ন। সময় মানে যথেষ্ট মানে বেছি প্ৰয়োজনো নহয়, সময় কম প্ৰয়োজন হৈছে সময় মানে বহুত মানে ভাল উপয়োগ কৰিব পৰা হৈছে।
উম।
তুমি বাকী অসম চৰকাৰৰ কাৰণে হিষ্ট্ৰিটো চাইছানে নাই?
হিষ্ট্ৰি চাই আছো বাৰু।
আসাম হিষ্ট্ৰিত মানে কোনবিলাক পঢ়িছা তুমি?
মই অসমৰ ওপৰত পঢ়িছো চি এনে কিতাপ এনে কোনখন ল'লে ভাল হ'ব জানা নেকি
এ আছাম হিষ্ট্ৰি অসম ইতিহাস বুলি এখন আছে অসম বুৰঞ্জী বুলি এখন আছিলে। আৰু তুমি এই ক্লাছ নাইন টেনত আমি যোনবিলাক যে ইতিহাসৰ এখন কিতাপ পাইছিলো মনত আছেনে? ইতিহাস বুলি যে অ', ইতিহাস বুলি এখন কিতাপ আছিলে যে আমি যে পঢ়িছিলো যে, আৰু তোমাৰ সেই চেভেনৰ যোনখিনি এই সেইখিনিৰ পৰাও কিন্তু বহুত আহে কিন্তু দেই, কুৱেশ্যন বিলাক আহে তোমাৰ অসমৰ প্ৰাচীন নামসমূহ কি কি হয়। তেনেকে প্ৰাগজ্যোতিষপুৰ, কামৰূপ বুলি এইবিলাক আছিলে। প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ৰাইজৰ ইতিহাসৰ বৰ্ণনা কৰা, মানে এইটো তোমাৰ বৰ্ণনা কৰা বুলি নাহে ধৰ তুমি জানি থ'লে ভাল আৰু। তাৰপিছত এতে তোমাৰ এটা কুৱেশ্যন সুধি দিব পাৰে মানে প্ৰশ্ন এটা সুধি দিব পাৰে তোমাৰ ভাস্কৰ বৰ্মনৰ শাসন কালৰ বিষয়ে, মানে শাসনকাল কেতিয়া পাই কেতিয়ালৈকে মানে স্থাপন হৈছিলে তোমাৰ কিন্তু আহোম
মোৰ অলপমান মনত পাহৰি গৈছিলো।
অ', মই ভাস্কৰ বৰ্মণ বৰ্মণ বংশৰ শ্ৰেষ্ঠ আছিলে দেই ভাস্কৰৰ বৰ্মণ তোমাৰ। শ্ৰেষ্ঠ জন ৰজা আছিলে ভাস্কৰ বৰ্মন প্ৰথম জনো বুলি কোৱা হয়। প্ৰথমে আছিলে তোমাৰ তাৰপিছত তোমাৰ, এ চা অসমৰ এটা আহোম সম্ৰাজ্যৰ প্ৰতিষ্ঠাতা প্ৰতিষ্ঠা যেনেকে চাউলুং চুকাফা আছিলে সেইটো তুমি এটা ৰা মৰত ৰাখিব পাৰা, শৰাই ঘাটৰ যুদ্ধৰ তোমাৰ এ তেনেকে আমাৰ আহ আহোম আহোমৰ মাজত তেনেকে হৈছিলে শৰাইঘাটৰ
উম চা
অ', চাউলুং চুকাফা আধৰ বাৰশ আঠাইশ খ্ৰীষ্টাব্দত আহিছিলে ছশ বছৰ ৰাজত্ব কৰিছিল।
অ'। তেনেকে তোমাৰ আমাৰ অসমৰ স্বাধীনতা সংগ্ৰামী বোৰৰ নাম আহে যেনেকে স্বাধী অ'। কনকলতা বৰুৱাই আছিলে, মণিৰাম দেৱান। তেওঁলোকৰৰো বহুত তাৎপৰ্য্য আছে আমাৰ অসমৰ মানে আমাৰ অসম বুলি নহয় আমাৰ ভাৰতৰ স্বাধীনতা উনৈশ সাতচল্লি চনৰ স্বাধীনতা তেওঁলোকৰ বহুতো অৱদান আছিলে। তোমাৰ এতিয়া আমাৰ অসমৰ বুলি ক'বলৈ গ'লে তোমাৰ। বৈষ্ণৱ আন্দোলনৰো অলপ আহে যেনেকে শ্ৰীমন্ত শংকৰদেৱৰ অৱদান যেনে শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ আৰম্ভ কৰিছিলে।
উম, সেইটোৱেই, শংকৰদেৱৰ ইত অ', ইতিহাস আহিব পাৰে।
উম, অসমত ব আন্দোলন আৰম্ভ হৈছিলে সেনেকে তোমাৰ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্যয় আছিলে মাধৱদেৱ তাৰপিছত তেৱে শংকৰদেৱৰ ৰচনা আ যিবোৰেও অসমৰ ৰাইজৰ ওচৰলৈ আগবঢ়াই দিছিলে।
অ'।
তেওঁ বৈষ্ণৱ ধৰ্মৰ মানে উন্নতিৰ কাৰণে তেওঁলোকে বহুতো অৱদান আগবঢ়াইছে অসমলৈ।
অ', শ্ৰীমন্ত শংকৰদেৱ তেওঁ এজন ধৰ্মগুৰু আছিল সাহিত্যয়িক আছিলে কবি আছিলে নাট্যয়কাৰ আছিলে সংগীত। পজ্ঞ আৰু শিল্পীও আছিলে। তেওঁৰ জন্ম চৈধ্যশ ঊনাপঞ্চাশ চনত আহ বৰ্তমানৰ ন নগাঁও জিলাৰ বৰদোৱাত হৈছিলে হয়নে। হেল্ল' আহ তেওঁ অসমত। আহ একশৰণ আহ নাম ধৰ্ম প্ৰচাৰ কৰি সমাজত শান্তি শাম্য ভাতৃত্ববোধ আৰু মানৱতাৰ বাণীক প্ৰচাৰ কৰিছিলে। হয় ন সেইটো।
হয় অ', তোমই ভাল ময়ো পাইছিলো।
অ', আৰু কণ শুনিবা হা। শ্ৰীমন্ত শংকৰদেৱে বহু মূল্যবান সাহিত্য ৰচনা কৰিছিল। তেওঁৰ উল্লেখযোগ্য সৃষ্টি হৈছে প্ৰীতন ঘোষা আৰু বৰগীত। অংকীয়া নাদ আৰু ভাগৱতৰ কিছু অংশৰ। অসমীয়া অনুবাদ তেওঁ সত্ৰ আৰু নামঘৰৰ প্ৰতিষ্ঠ। শিকাৰ জৰি়য়তে অসমৰ ধৰ্মীয় আৰু সংস্কৃতিৰ জীৱন সমৃদ্ধ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে আহ আদৰ্শ সাহিত্য আৰু। সংস্কৃতি আজিও অসমীয়া সমাজৰ বাবে। প্ৰেৰণাৰ উৎস তেওঁৰ অৱদানৰ বাবে তেওঁ অসমীয়া জাতীয়। অন্যতম শ্ৰেষ্ঠ মহাপুৰুষ হিচাপে সন্মান কৰা হয় এইটো। হৈছেনে এনেই।
উমশে তোমাৰ মাধৱদেৱো আছিলে তেওঁৰ নিচিনাই মাধৱদেৱো তোমাৰ। প্ৰধান শিষ্য আছিলে মাধৱদেৱ অসমৰ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ অন্যতম শ্ৰেষ্ঠ। সাধক কবি সাহিত্য সমাজ সংসো আছিলে সংস্কাৰকো আছিলে দেই তেওঁ।
অ আৰু।
তেওঁৰ জন্ম হৈছিলে চৈধ্যয়শ ঊনানব্বৈ খ্ৰীষ্ট। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত। বৰ্তমান অসমতে অসমৰে তেওঁ প। মাতৃ নাম আছিলে গোবিন্দগিৰি মাতৃ আছিলে মনোৰমা।
উম, উম, উম।
তেওঁ এ শৰণত নাম ধৰ্মৰ প্ৰচাৰৰ প্ৰসাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বহু বৰগীত নামঘোষা ভক্তিমূলক সাহিত্য ৰচনা কৰে সমাজত। জাতিভেদ আৰু কুসস্কাৰৰ বিৰুদ্ধে কাম কৰে সত্ৰ আৰু নামঘৰ ব্যৱস্থাক। শক্তিশালী কৰি অসমৰ সংস্কৃতি আৰু সমাজলৈ স্থায়ী অৱদান আগবঢ়াই তেওঁ। তেওঁৰ প্ৰধান গ্ৰন্থ আছিলে নামঘোষা ভক্তি ৰত্নৱলী। বহু বৰগীত আছিলে তেওঁৰ পঢধা অসমীয়া সমাজলৈ। তেওঁ বহুতো অৱদান আগবঢ়াইছিলে এইবোৰ অৱদান মাধৱদেৱে শংকৰদেৱৰ আৰু। আদৰ্শ অনুসৰণ কৰি এখন নাম ধৰ্মক। অসম সমগ্ৰ অসমত বিস্তাৰ কৰে তেওঁ দেই তেওঁ সাহিত। তেওঁ সাহিত্য সংগীত আৰু ধৰ্মীয়ৱদনত আজিও অসমৰ সমাজ সংস্কৃতিৰ এক। অমূল্য সম্পদ। এতিয়া মানে এতিয়াও আমি বৰগীত বোৰ শুনিলে তেওঁলৈ মনত পৰে। সময়জে তেওঁক এতিয়াও স্মৰণ কৰে এতিয়াও তেওঁ। ভাইৰ পৰা নামঘৰত তেওঁৰ হৈ পেলাই চাকি জ্বলায়। তেওঁ এই দিনা মহান পুৰুষৰ মৃত্যু হৈছিলে পোন্ধৰশ ছিয়ান্নব্বৈ চনৰ ছিয়ান্নব্বৈ খ্ৰীষ্টাব্দত এ তেওঁৰ বিষয়ে কবলৈ গ'লে শেষ নহয় মানে
হয় বাৰু আমাৰ অসমৰ বহুতো সম্পদ আছিলে যেনে ধৰ এটা এক সম্পদ বুলি ক'বলৈ গ'লে আমি জুবিন দাকো ক'ব পাৰো
অ
অ জুবিন দা জুবিন দাই বহুত ন পুৰণি গীতৰ সৃষ্টিক্তা আছিলে তেওঁ
উম তেওঁ কমহ মানে তেওঁ এজন অসম মানে কি অসমৰ কাৰণে অসমীয়া ৰাইজৰ কাৰণে বহুতো অৱদান গ্ৰহণ কৰিছিলে তেওঁ অসমৰ বিখ্যাত গায়ক সুৰকাৰ সংগীত পৰিচাল গীতিকাৰ আৰু অভিনেতা আছিলে তেওঁ প্ৰকৃত নাম আছিলে
উম জীৱন বৰঠাকুৰ নে জুবিন বৰঠাকুৰ
জীৱন বুলিও কয় জুবিন বুলিও কয় বাৰু দেই জীৱন বুলিও কোৱা হয় জুবিন বুলিও কোৱা হয় ত মানে বহুত এটা জুবিন বুলিও কয় বুলিও কয় কিন্তু তাৰ মঞ্চ নাম আছিলে এতিয়া বিখ্যাত হয় জুবিন গাৰ্গ নামেৰে এতিয়া জন্ম হৈছিলে ওঠৰ নৱেম্বৰ ঊনৈ নৈশ বাসত্তৰ মনত আছিলে নেকি ওঠৰ নৱেম্বৰত আহ আহ যোৰহাট জিলা আছিলে তেওঁ অসমীয়া সংগীতক অসম অসমীয়া হিন্দী অ হিন্দী বাংলা বড়ো নেপালী আদি বহুতো ভাষাত গান গাইছিলে দেই তেওঁ অকল সমতে বুলি ক'ব নোৱাৰি তেওঁ হিন্দীৰো বহুতো জনপ্ৰিয় গীত অৱদানাপ হিচাপে দি গৈছে যেনে তোমাৰ ইয়ালি ইয়ালি তেওঁ একে হিন্দীৰ একে বিখ্যাত গান বুলি ক'ব পাৰি অসমীয়াত তেওঁ মায়াবিনী অনামিকা এলবামবোৰ
আৰু নান সংখ্যাৰ নামবোৰ
তেওঁ মানে এটা সময় এনেকুৱা লছিলে আমাৰ অসমীয়া চলচিত্ৰ জগত মানে নচলা হৈ গৈছিলে
অ নচলা হ হৈ গৈছিলে
হ যেনেকে আমাৰ হলীউড বলীউডৰ যিমানে চিনেম বিলাক তোমাৰ ভাল ভাল টকা উপাৰ্জন কৰিছিলে আমাৰ অসমীয়া অ অসমীয়া মানে অসম জলিউড বুলি কয়া হয় অ ইংলিছত জলিউড বুলি কোৱা হয় সেইবও মানে মাৰ নোহোৱা হৈ গৈছিলে ক'বলৈ গ'লে তেওঁৰ কাঞ্চন জংহা নামে চিনেমাখনন বিখ্যাত চিনেমা এখন তোমাৰ মানে কি উলিয়াই পেলাই মানে অসমীয়া ৰাইজক আকৌ চিনেমাৰ প্ৰতি আ
অ আকৰ্ষিত কৰিবলৈ তেওঁ কৰিছিলে হয় জুবিনদাৰ কথা শেষ নহক
শেষ নহয় শেষ নহয় মানে এতিয়া মানে অসমীয়া তেওঁৰ গানবোৰে অসমীয়াৰ মনত জয় কৰিছে ন অসমীয়া মানুহত এতিয়াও ভাবে তেওঁ তেওঁ এতিয়াও জীৱন্তটো তেওঁ মানে অমৰ কমৰ সৃষ্টি ভূপেন হাজৰিকাৰ পিছতে তেওঁক মানে অসমৰ মানুহে শীৰ্ষস্থান দিয়ে বুলি কব পাৰি
হয় হয় ভূপেন হাজৰিকা দিপূক
তেওঁ এতিয়া জন্তু চধ্যাণ জুলি জনাই তাত তোমাৰ আপ তমাৰ এতিয়াও চাকি বন্তি জ্বলাই মানুহে নাম প পৰি যায় মানে অসমৰ কাৰণে ৰাইজৰ কাৰণে এ ভগৱান স্বৰূপ তেওঁ কথা কব কৈ শেষ কৰিব নোৱাৰি মানে
আনেে আমাৰ অসমৰ সম্পদ আছিল ভূপেন হাজৰিকাদেৱ তেওঁ বহুত জনপ্ৰিয় অসমৰ বাবে
তেওঁ দোকান হ মানে কি বুলি কওঁ তেওঁৰ জন্ম হৈছিলে আন ছেপটেম্বৰ ঊনৈছশ ছাব্বিশ ঊনৈছশ ছাব্বিশ চনত শদিয়াত জন্ম হৈছিলে
অ গম পাইছো পাইছিলি বাৰু
তেওঁ অসমীয়া সংগীতক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ অসমান্য় ভূমিকা পালন কৰে বুলি কোৱা হয় তেওঁ অসমীয়া হিন্দী বাংলা আদি বহুতো গান গাই গৈছে সম মানে সমাজত সমাজ মানৱতা শান্তি আৰু সামান্য বাদ তেওঁৰ গানত স্পষ্টভাৱে ফুটাই তুলিছিলে তেওঁ বহুতো চলচ তেওঁ চলচিত্ৰও কৰিছিলে চলচিত্ৰৰ বাবে সংগীত পৰিছিলে আৰু গীত ৰচনা কৰিছিলে তেওঁ জনপ্ৰিয় গান আহ আচ মানুহে মানুহৰ বাবে বিস্তীৰ্ণ পাৰৰে দ